হেল্ল'। হেল্ল'। হেল্ল'।
কৰিছোঁ মাৰক চাবলৈ দে গৈয় আছোঁ। মই কল। অহ, হেল্ল'।
অহ' কৈছে।
এ বহি আছোঁ। তই কি কৰিছ?
এয়া ভাত কেইটা খাই আকৌ শুবলৈ ধৰিছোঁ। কোৱা নাই আৰু। আজি এ দা দালি কছো বিলাহী।
অ',
আৰু আকৌ বন্ধাকবি আলু ভাজি
অহ'।
অহ' মাছ বনাইছোঁ। ডিমো আমলেট সেইয়াই আৰু।
উম' মই আকৌ ৰঙালাওা, ৰঙালাও ভাজিলো।
অহ'।
তাৰপিছত আকৌ মাংস আছিলে মাংস কৰিলো আৰু। তাৰপিছত চাটনি বনালোঁ।
অ',
দালি ভাত। সেই আৰু। ছোৱালী শুন কলৈ গ'ল?
ছোৱালীহঁত আছে। এনদে খেলি ফুৰিছে।
অ',
এ পোৱালি মানুহ কত থাকিব ঘৰত।
উম,
এ ৰাস্তাৰ আগফালে খেলি আছে।
কৰ'বাত ফুৰিবলৈ যাব লাগিছিলে ন।
অ', যাব লাগিছিলে।
এতিয়া গৰম বন্ধ যাব লাগিছিলে।
যাব লাগিছিলে দূৰৰ লগন ফুৰি চ ফুৰি চকে এৰিব লাগিছিলে এতিয়া গৰম বন্ধতে।
অ',
ৰাইজ উলাবি ন'।
অ', যাব লাগিব গৰম বন্ধ হল।
ৰাম দে এইবা দূৰলৈ যাম দে।
দুদিন মান থকাকৈ ন'।
অ', দুদিনমান থোকাকৈ যাব লাগে তেতিয়াহে
উম,
জেগাবিলাক চাই আহিব পাৰি
অ', অ' অ',
নহলে আৰু আকৌ কি হব।
মোৰ লগৰ জনীয়ে যাম বুলি কৈ আছিলে তাৰ পিছত তাই কৈছে মোক মানুহ উলিয়াবলৈ দিছে। আৰু মই তাকে কৈছো উলিয়াও উলিয়াই পেলাই যাম আৰু কৈছে একেলগে গ'লে
অ', অ' অলপ সৰা মানুহ
অ',
দশ পোন্ধৰ দিন ন'।
অ',
মই এইফালে চাম নচোন বাৰু।
অ', পাৰিলে উলিয়াবি ময়ো এইফালে উলিয়াম।
অ', দশ পোন্ধৰ জনি মান মানুহ।
উম,
গোট খুৱাই যাম দে
ৰাতি এতে কি বনাবি
ৰাতিকৈ আজি এ গাহৰি আকৌ আনিম বুলি ভাবিছো ৰ
অঁ
কৈছ ভালকৈ টেঙা চেঙা দি বনাম ৰ গাহৰি অকন
অঁ এই গৰমো বেছি নহয় খাব নোৱা ৰ' অ, ইমান।
ভয় পেলে ভয়ো লাগে বাৰু।
উম, ইফালে গৰমটো মাৰিছে ন' বেছি।
উম, তেওঁ লগ গৈ থাকে না লোভীয়া যে। বৰ খাওঁ খাওঁ লাগি আছে উম, বৰ খাওঁ খাওঁ লাগি আছে ৰ বনাম আজি গৈ
তাকে মই ভাবিছো মইচো হেৰি কি বোলো গৰম দালো যি দিছে আমাৰ মানুহটোক কৈ আছিলো মইছো গাহৰি অকন আনি কৈছে নালাগে গৰমত খাব
অঁ মই মানে সেই অকণ আনি থৈছো ৰাতিকৈ বনাম বিহুত নাথাকে আমাৰ আজি
অঁ সিহঁতে আজি নামঘৰলৈ যাব ন
সিনি নামঘৰলৈ যাব মই ক'লেহে
অঁ
আজি ভালকৈ খাম আৰু বনাই অকমান
উম
আমাৰ লৰাও যাব নামঘৰলৈ
অঁ অঁ
বাপেকে মইহে আৰু জানো চাই লওঁ
অঁ অঁ
যাম বুলি ভাবিছো আজি এপাক
তাকেতো অখৰাও আছে নহয়
তাকে বোলো ভাতকেইটা বনাই
উম আজি আকৌ ভোজো খুৱাব
অঁ
ভোজ হব আকৌ হেৰি শৰাই দিব
অঁ
আজি মানুহ হ'ব
অঁ আজি মানুহ হ'ব অলপ
তোহোঁতৰ লৰাই কি দিলে আজি চান্দা
নাজানো কি কৰিছে মই সোধাই নাই
অঁ কিয় পইচা থৈছে নহয় কিবা?
জানো।
অঁ অঁ
নাজানো কি কৰিছে সিহে জানিব।
ম নাযাওঁ মই ঘৰতে খাম।
উম
আচাৰ বনোৱা নাই।
নাই বনাইছিলো শেষেই হ'ল, আৰু আছেহে আৰু অলপ বটল আছে এটা টা বটলহে আছে আৰু
অ, অ, মই অকণ বনাইছো আৰু
উম, নাই বেছি আ চাৰ বনোৱা নাই।
আহ, হা'
বেছি বনোৱা নাই দুটা বৈয়াম বনালোঁ আৰু এটা বৈয়াম খাই শেষেই হ'ল আৰু এটা বৈয়াম আছে আৰু আৰু বনাব লাগিব।
অঁ অঁ মই আজি গাজ টেঙা আনিছো পাঁচটা।
অঁ
গাজ টেঙা আচাৰ অকন‌ বনাম বুলি ভাবিছো
অঁ
চফা চাফা কৰি থৈছো গাজ টেঙা আচাৰ বনাম ধুনীয়াকৈ আকৌ মৰা কটা ব আনিছ মৰা বনাম এনে আমৰ বনালো বাৰু
উম
টেঙা অকন লাগে কেতিয়াবা
অ, টেঙাকন খাই ভাতৰ লগত খাইয়ো ভাল লাগে।
উম, উ, টেঙা নহলে ভাতকেইটা খাব মনযায় ইমান
টেঙাকন মানুহক দৰকাৰেই
আৰু এইটো চিজনতেই মানুহে বনাই গাজ টেঙা আচাৰ আৰু অলপ এসপ্তাহ এমাহতো নোৱাৰো আৰু বাঁহ হৈ যাব বাঁহ গোটেই বাঁহেই হৈ যাব। এই সময়তে বনাব লাগে আৰু আৰু অহা মাহতে
ব্ৰইলাৰৰ লগত বনাই পেলাই খাই বৰ ধুনীয়া লাগে।
অঁ, ভাল লাগে ধুনীয়াকৈ
অ, কল পচল বোৰ ব্ৰইলাৰ লগত বনাই পেলাই একে গ্ৰেভি টাইপ কৰি পেলাই বনাই খাব লাগে বৰ ধুনীয়া হয়।
উম, উম, আকৌ হেৰিয়ো ভাল লাগে এইটো যে নলকচু যে
আহ
এ নলকচ লগটো দিব লাগে আ ব্ৰইলাৰ মাংস বৰ ধুনীয়া খাবলৈ।
আহ, খাবলৈ ভাল লাগে আহ'
কি খাবি, আমাৰ পুতৱে বনাইছে ইমান ধুনীয়া লাগিছে খাবলৈ। অ, মায়ে সদায় কৈয়ে থাকে এনেকে বনালে খাই ভাল লাগে বুলি।
মই এই বনাম বোলো বনাম ৰ বোলো হেৰিয়াৰ লগত বোলো কলপচলাৰ লগত
অ'অ'
আকৌ বোলে আকৌ কলডিলৰ লগত আকৌ কলডিলৰ লগতো খাই ভাল লাগে বোলে।
ভাল লাগে অ
দিলৰ লগতো খাই ধুনীয়া লাগে।
উম, উম, সেয়া খালে ভাল ঐ মানুহৰ তেজো বাঢ়ে বোলে।
অ সেইটো হয়। কল ডিলে ব্ৰইলাৰে বোলে গ্ৰেভি টাইপৰ বনাব লাগে বৰ বৰ ধুনীয়া লাগে খাই পেলাই বোলে।
সেইটো
সেনেকৈ খাবলৈ ভাল। কলডিলটো মানুহৰ এনেও মানত মা- তে- তেজ নহ'লেও খালে ভাল। আকৌ এ কল পচলা টোও ভাল। হয়নে? মানুহে এনেও এইবিলাক বস্তু খাবৈ লাগে। শাক-চাক মানুহে খাবৈ লাগে।
যে শাক-চাক খালে মানুহৰ এনেই এতিয়া মানুহৰ গাত তেজ চেজ নাই। এইবিলাক শাক পাচলি, আকৌ তোৰ কলডিল এইবিলাক মানে পচলা চচলা খাব লাগে পুৰা।
উম মোৰ আকৌ লগৰ জনীয়ে তাই চব বনায় দেই। তাই একে ব্ৰইলাৰৰ লগত কলপচলাও বনাব। তাৰপিছতে আকৌ এদিন কলডিলৰ লগত বনাইছে। তাকে তাই ধুনীয়া ধুনীয়া বনায় অৱশ্যে আকৌ
নহয় মইয়ো বনাইছোঁ নহয় কঁঠাল গুটিয়ে ব্ৰইলাৰে। বৰ ধুনীয়া হৈছে খাবলৈ‌ অ' ধুনীয়াকে মছলা ছচলা দি সিজাই লৈছোঁ একেবাৰে কঠাল গুটিকিটা অ' অ' সিজাই লৈ ধুনীয়াকৈ মাংস দি দিছোঁ
উম
কে মছলা চছলা দিছোঁ বৰ ভাল লাগিছে খাই। আমাৰ ইহঁতে খাই কৈয়ে আছে।
অ
এ ডিম-ডিমৰ, ডিমৰ, ডিম, ডিম ত-ডমৰে টৰকাৰিটো ভাল লাগে খাবলৈ
অ
তেনেকুৱাহৈ পৰিছে গ্ৰেভি টাইপ বনাইছো। মানে পানী বেছি দিয়া নাই আৰু গ্ৰেভি টাইপ।
অঁ অঁ তাৰমানে তাৰমানে বস্তুটো লোপথুপিয়াৰ নিচিনা হৈছে আৰু।
তেনেকুৱা আৰু সানি খাই বৰ ভাল লাগিছে।
গুটিখিনি মানে অহ হেৰি মানে কে-কু-কে-কুকাৰত উ
অঁ অঁ কুকাৰত সিজাই লৈছোঁ।
অঁ
সিজাই লৈ ধুনীয়াকৈ মচলা ছচলা দি পিঁয়াজ খিনি আগতে ফ্ৰাই কৰি থৈ দিছো। থৈ তাত দি দিছো আৰু ধুনীয়া বৰষুণত ভাজিছো মছা ছচলা দি কৰি ভাজি ভাজি একে অকমান পানী দি ছো আৰু দি একে লাষ্টত বঙালী ধুনিয়া অকন দি দিছোঁ।
অঁ বঙালী ধনিয়াতকৈ এইটো ধনিয়া দিলে ধুনীয়া লাগে।
অঁ নাই এইটো ধনীয়া নাছিলে যে মোৰ বঙালী ধনিয়া আছিলে।
অঁ
কিন্তু খাই ইমান ধুনীয়া লাগিছে। ইহঁতে কৈ আছে, অ মা কি বনাইছ আজি ইমান ধুনীয়া লাগিছে খাই। আৰু তেনেকে আকৌ সেই মূলাপাত ভ আনিছিলে মূলাপাত ভাজিলো।
অঁ
তেনেকে খালোঁ ভাত। দালিখিনি তেনেকে থাকিলে আৰু দালি বনাইছিলোঁ কচু বিলাহী দি পেলাই বনাইছিলোঁ। হে নাখালে পোৱালি একেবাৰে মুখতে নিদিলে
মই সেইদিনাখোন এই কলা কচুটো বনাইছিলো এই কলা কচু বনাইছিলো তাৰপিছত কচু এনেকে সৰু মাছ সৰু সৰু অকণি অকণি মাছ দিছিলো তাৰমানে চৰচৰী নিচিনাকৈ বনাইছো আৰু
অঁ তেনেক
খাই পেলাই তেনেকৈ খানি খানি পেলাই খাইছোঁ মানে তেনেকুৱা মানে দালি চালি দকাৰ নাই আৰু সেইকণ সেইকণেদিয়ে খাব পাৰি আৰু মানে লুপথুপীয়া নিচিনা হৈছে আৰু
ময়ো ভাল পাওঁ সৰু মাছ কালি আমাৰ আনিছিলে সৰু মাছ
অঁ
মাছ
আকৌ মছলাটো মানে বেছিকৈ দিলেও মচলা বেছিকৈ দিলে বেয়া হয় মানে অকন ঘৰ দিব লাগে মচলাটো
উম উম
মানে তেতিয়া খাইও ভাল লাগে আৰু মানে বেছি মছলা হলে মানে অকমান হেৰিও হয় ন বেছি মানে আমাৰ আকৌ আমাৰ ল'ৰাই আকৌ বেছি মছলা দিয়া নাখায় মানে অকণ দিগদাৰ পায় এটা আহিল
তাৰ ওচৰত গেছ নাই চাগৈ
অ কি ইমান মছলা খাব নোৱাৰে আগতে খাইছিলে এতিয়া খাব নোৱাৰে মানে
ময়ো সেই জিৰাকণে জিৰা অকণ দিওঁ আকৌ সেই চিকেনটো দিওঁ
অঁ
ধনিয়টো দিওঁ আৰু আদা অ ময়ো সেই আদা ৰচুনে বেছিকৈ দিওঁ
অ এই মছলা খাব নালাগে কিনা মছলা এনেও খাব নালাগে আজিকালি চব গেছ মাৰে
এই কিনি অনা বস্তুটো মানে আনি পেলাই পিচি ৰ'দত দি ধুনীয়াাকৈ কৈ বটলত ভৰাই সেয়া মছলা দিব লাগে এই পেকেট মচলাটো ইমান ভাল নহয় মানে
ভাল নহয় গোন্ডালো কিবা বেয়া
চেনটো ইমান ভাল নামাৰে মানে বস্তুতটো বনালে মানে চেনটো ইমান ভাল নহয় একেবাৰে যিটো বস্তু বস্তু মানে কিনি আনি পেলাই মানে লগে লগে ভাজি বনাই দিয়া হয় সেইটো বস্তুহে সোৱাদটো থাকে
সেইটোৱেইটো ময়ও সেই তেনেকে খুন্দি লওঁ
এতিয়া বস্তুতটো আনি পেলাই ত লগে লগে আৰু বাৰী তেনেকৈ দি দিব লাগে। মছলাটো মানে কি বেছি কিনি আনি ঘৰত মিক্সিত মাৰি লোৱাই ভাল মাৰি ললে হেৰি হয় আৰু
তাকেইটো মই সেই তেনেকে
মই এদিন তাকে ভাবিছো ৰ ব্ৰইলাৰ অকন আনি এদিন বোলো বনাম ৰ বোলো কল কলডিলৰ লগত বনাবলৈ অকণ ভয় লাগে মানুহটোৱে তাৰ মানে অকণ প্ৰেচাৰ আছে যে ভয়
অ তেনেকুৱা প্ৰেছাৰ কে ৰাখ